অঁ শুনা পাইছা
পাইছো দিয়ক
অঁ এ ৰবাচোন তোমাক এটা কথা সোধো
উম অঁ জলফাইদাল আছে। লাগে কিন্তু আজিকালি এই অলপ অলপ মানে পোকে ধৰাৰ দৰে হয়।
অ এটো এতিয়াতো জলফাই লাহেকে ঠাণ্ডা দিন আহিলে লাগে। দিব ন? উম তোমালোকৰ সেই জলফাই মানে কি কৰা পাৰি পেলাই আচাৰ বনোৱা নে বিকিও দিয়া
নিবিকো এই মানে কি উম ঠানিবিলাক মানে কি কাটি কাটি দিলো বাথৰুমৰ ওপৰত থকা কাৰণে আৰু জেকেটা ঠানি আছে তাতে লাগে কিন্তু মানে ইমান ওপৰত মানে ওখ হ'ল নগছডাল্ মানে পাৰা সম্ভৱেই নহয়, অ পৰি পৰি মানেক কি মানে সৰি যায় আৰু আমাৰ জলফাই আচাৰ ঘৰত যোৱা বছৰ বনোৱাই নহ'ল। মানে তাৰে আগৰ বছৰত দেউত দেউতা ঢুকোৱা কাৰণে তাতে থাকা গ'ল ন সেইকেইদিন।
আহঁ অঁ।
লাগি আছিল যোনে যেনেকে পাৰে সেনেকে মানে পাৰি লৈ যায়। খালি গছ। সেইকাৰণে মানে বনোৱাই নহ'ল।
আমাৰ আম দুডালকে আম। কিন্তু আম লাগে আমকেইটা আমি খাবই নাপাওঁ ৰখি থাকোঁ, কেৰকেটোৱাই গোটেই আম মানে পেলাই দিয়ে। মানে খাই পেলাই পেলাই দিয়ে অকণমান খাব খাই পেলাই দিয়ে, মই এইবাৰ আচাৰ বনোৱাই নাই তোমালোকে বনাইছানে?
আমৰ আচাৰ অকনমান বনাইছো, তাকৌ আমাৰ ঘৰৰ গছৰ নহয়। বেলেগৰ গছৰ কিন্তু আমাৰ গছত এইবাৰ মান দচ পোন্ধৰটা মান আছে। তাকো এই ওপৰত পাতৰ পাতৰ মাজ মাজে মাজে হৈছে এইবাৰ মানে যোৱা বছৰ বহুত আছিলে এই থানি কাটি দিয়া গ'ল না।
উম উম আমাৰ কিন্তু আম বহুত লাগিছিল। বাপৰে ইমান আম লাগি দিছে কিন্তু ৰাতি তোমাৰ একদম ধাপ ধূপ পৰি থাকে টিঙত।
অ
ইমান আম লাগিছিল যে মই বেছি পেলাই ইমান আচাৰ বনাব পাৰিলো হয়ে কিন্তু আম কেইডাল ৰুই লাভ নহল এতিয়া কিনিব লাগে, কিনিলেও বহুত দাম কতো
উম
উম আৰু তোমালোকৰ বাইদেউহতে সিদিনা অলপ বনালে, মই দেখা পাইছো, তাৰপিছত মই বোলো আমাৰ আৰু আচাৰ বনোৱাই নহ'ল ইমান খাব মন গৈছে, কিনি আনা আচাৰ লৈ আহোঁ সেইবিলাক একদম
এ সদ নহয়। সেইখিনি ধুনীয়াৰ মচলা মাখা মাৰে
উম আৰু কিবা নিমখ একদম ইমান নিমখ খালে তোমাৰ বি পি হই হৈ যাব-
তাকেইতো মই অকনমান বনাইছো মানে আমাৰ আচাৰ চবে নাখায়। খাই আমাৰ মানে আমাৰ এই দেউতু যেতিয়া আহে আমাৰ ঘৰত সিহে মানে খায়। সেইকাৰণে তাৰ মানে বনোৱাৰ দৰে হয়। ঘৰৰ নেমু টেঙা গছ আছে ন? নেমু টেঙাও নিমখত
উম অ, জলকীয়াও নেমু টেঙাত ভিজাই থলে ভাল লাগে খাই।
অ মানে এ কেতিয়াবা মানে বহুত গৰম যেতিয়া হয় মানে ঘৰত কেঁচা মানে নেমু টেঙাৰ অভাৱ হৈ যায়।
উম অ, আৰু কিবা গৰমৰ দিনত দালি ভাত খিনিৰ লগত আচাৰ আৰু তোমাৰ এই মানে কৰৰ্দৈ, ভোট জলকীয়া
উম।
হলে মানে ভাল লাগে ভাতগিটা খাই। দালি ভাত বা আলু ভাজি প্লেইন ভাত যেতিয়া খাওঁ। মানে আচাৰৰ মনত পৰে কিন্তু মই ওইনবাৰ আমৰ আচাৰ থাকে এইবাৰ কেঁচা আম কিনিও অনা নাই বনোৱাও নাই কিবা এলাহ লাগিল।
উম। আমাৰ মাও আমাৰ আমাৰ মাইক কিন্তু এ তাত ধুনীয়া আচাৰ বনাই মানে যেতি যেতিয়া মানে চবজিৰ দাম কমি যায়। তেতিয়া তাৰমানে এই বুত বুত ভিজাই থৈ দিয়ে বা কেতিয়াবা মানে প্ৰভাৱ শৰাই চৰাই দিলে বোত ৰৈ যায় যে সেই বুত তাৰপিছত গাজৰ, বেঙেনা, ফুলকবি, ওলকবি মানে চব মিক্স দিয়ে নহৰু দি কিনে মানে জ ভুত জলকীয়া বেছিকে দি এনেকে মানে কি অলপ দুই মানে দুই তিনটামান নেমু টেঙাও কাটি দিয়ে তাতে দি এখন মিক্স মানে আচাৰ বনাই। ইমান টেষ্টি লাগে।
মানে লগে লগ খাব পাৰে নে থব লাগে কেইদিনমান?
দি মানে যদি লগালগ খাব পাৰে যদি ভিনেগাৰ দি কেনে এক ৰাতি থৈ দিয়ে নেক্সট দিনৰ পুৰা আৰামত খাব পৰা হৈয়ে যায়। আমাৰ মাহতৰ আচাৰ বেছি দিন নি গতিকে এই যোনদিনা বৈয়ামত ভৰাব সিদিনাখনৰ পৰা ভাইটিয়ে খাই
খোৱা ষ্টার্ট অ।
সেইকাৰণে মানে বহুত আচাৰ খাই হি। কিনি কিনিও আনে।
অ কিছুমান মানুহৰ চখ আছে ভাতৰ লগত আচাৰ লাগিবই।
অ কিন্তু অ আমাৰ অ আমাৰ ঘৰত যেতিয়া আচাৰ বনাও। সেনেকে পৰি থাকে কোনো নাখায়। এই যোৱা বছৰ মই মামাক। আমাৰ সহঁতৰ মানে দেউতাকৰ।
উম।
মানাকে মামা আহঁতে মই আৰু কৈছো আমাৰ ঘৰৰ আচাৰ খিনি বেয়া হৈ যাব মামা লৈ যাওক আপুনিয়ে খাব মানে মামাই বহুত খাই আচাৰ। বেয়া হৱাতকৈ দি পঠালো এইবাৰো বনাইছো কোনে খাই বা গম নাপাও। অ আক ভোট জলকীয়া দিছো কিন্তু। বহুত দিছো।
আৰু শুনাচোন এই আমাৰ ইয়াত। যে মানে কি। প্ৰাগজ্যোতিষ স্কুলৰ কাষত যে কলেজখন যে জুনিয়ৰ।
অ।
তাত মানে আচাৰত ট্ৰেইনিঙৰ কাৰণে মানুহ বিচাৰিছিল ট্ৰেইনিংতটো তুমি লৈছিলা নেকি!
নাই নাই লোৱা নাই।
ন ন মই লৈছিলো লগতে মানে মানে বাৰ জনী পোন্ধৰ জনী মহিলা গ'ল। ইমান ধুনীয়া। তাকে আচাৰত ট্ৰেইনিং দিলে মানে আমি থিয়ৰি চিঞৰি লিখিলো বহীত লিখি পেলাই প্ৰেক্টিকেলো কৰি দিলে আচাৰ বনাবও দিলে আমাক।
অ।
ছাৰ আকৌ ছাৰহঁতে মানে টেষ্টিং কৰি পেলাই আমাৰ নম্বৰো দিলে। আৰু লাষ্ট। উওৰ দিনা আমাক এখন কে। চাৰ্টিফিকেতটো দিলে।
অ দিয়ে পিঠা বনোৱাও ট্ৰেইনিং দিয়ে নহয়। এই মই মই পাপৰ বনোৱা ট্ৰেইনিংটোহে। মই ল'ব ইচ্ছা আছিল।
উম লব লাগে এনেকুৱা আহে খবৰ লৈ থাকিবা গোটত।
এ আৰু এটা যে চাউলৰ গুৰিৰ পাপ। কল বনাই যে পানীত ভিজাই থৈ দিয়ে পানীত ভিজাই কেনে যে খাপৰ খ যে প আৰু কিবা ৰুটিৰ দৰে হৈ যায় পিছত মোবাইলত দেখি থাকো।
অ ইউটিউবত চাবাচোন মাৰি। পেলাই তেতিয়া দেখিবা কেনেকে বনাই মই কিন্তু নাজানো।
মই চাকুৰ বনাইছিলো। মে মোৰ মাজতে চাকো বোৰে চাকোৰ। চাকুতটো পগাই কেনে মানে। গোল গোল কৰি কেনে মানে উম ধৰি লওক এই ডাঙৰ বয়ামৰ ঢাকনিখনতে দিলো। বিকি ৰ'দত শুকাব দিওঁ দি আৰু। পিছত মানে তেলত ভাজি দিলে মানে সেইখন পাপৰ হৈ যায় আৰু ভাঁতৰ লগতো খাব পাৰি
অঁ তে ভালেই হৈছে
সেনেকে বনাইছিলো উ দুইদিনমান এ মই মই হে নাখালো আমাৰ ঘৰত চবে খাইছি
কিয় বেয়া লাগিল নেকি
এ মই ভাল নাপালো এনেও মই ইমান এটা চাকুতো ভাল নাপাওঁ ন খাই কিন্ত মানে কথা হ'ল তাতে যদি অকনমান মই মানে ভুল হ'ল তাতে অকনমান জালুকৰ গুৰি বা অলপ মানে এই জ্বালা জ্বালা সেইটো চাট মছলা অলপমান মিলাই দিলে মানে অলপ টেঙা জ্বলা টেঙা জ্বলা লাগিল বেছি ভাল লাগিল এদিন অঁ কিন্তু মই একো দিয়া নহল অকল নিমখ অকনমান দিলো সেইকাৰণে কিবা এটা মই সোৱাদ নাপালো কিন্তু ত ইহঁতে খাইছে
অঁ অঁ আমি বেছি কিছুমানে বাছ খাওঁ যে চবতে সোৱাদ লাগে আমাক
অঁ
আম এনে মাইকি মানুহবিলাক বেছি সোৱাদ বেছি। ধাৰণৰ চব বস্তু আৰু আমাৰ সেই মই আচাৰৰ ট্ৰেইনিংটো লৈ আহিছো ঘৰত বেছিকে আচাৰ বনোৱা নাই মোক আমাৰ জোকাই থাকে ঘৰত তেতিয়াতে
ট্ৰেইনিং লৈ আহিল কিন্তু বনোৱা নাই অঁ এ মানুহ বনাই বহুত বহুত বিভিন্ন বিভিন্ন বস্তুৰে বনাই আছাৰ
অঁ তাৰপিছত
হয় ঙাৰ বনাই বি আনকি শুকান মাছৰ অঁ আজিকালি দেখোন মাংস মানে চিকেনৰো দেখোন আচাৰ বনাই মাছৰো বনাই মাছ তো বাৰু আচাৰ খাই পাইছো মই গাঁৱত কিন্তু মাংসটো বাৰু মই নাখাওঁ হা এই কিন্তু দেখা পাইছো আৰু বনোৱা
অঁ বনাই বনাই। তাকে আমাৰ মানে কি হ'ল এ বুতৰ আছে'। আচাৰ বনাবওঁ শিকালে, আম, জলফাই মানে বহুতো আমাৰ ঘৰত জোকাই থাকে তুমিতো আচাৰ বনোৱা বনাই পেলাই বিকা বোলে। চাৰ্টিফিকেতো আছে তোমাৰ মানে আমাক গ্ৰুপ খুলি দিছিল মানে লোন চন কেনেকে ল'ব লাগে সেইবিলাক শিকাই দিছিলে মই ইমানেই নিলো আচাৰ বনালে কি হব মানে ব বিকাৰ কাৰণে দোকানত পাব লাগিব ন মই এনেকে আগৰ পৰা ইমান ওলাই নাযাও চিনাকি নাই দোকানে দোকানে মানে থৈ আহিব লাগে বিকা হোৱাৰ পিছতহে সিহঁতে পইচাটো পেমেন্ট কৰে উম, সেইকাৰণে মই মানে। ইন্টাৰেষ্ট নিদিলো কাৰণ কে আজিকালি বতৰতো বেয়া হৈ যায় অনাৰ লগে লগে এতিয়া বৰষুণ দিয়ে।
উ মোকো কৈছিল এই আমাৰ জি পি এছৰ বাবা ডক- কানি মোকো কৈছিল কৈছিল তই আচাৰ বনা'। অ, মই দোকানত ল'ম মই। বোলো বাপৰে মই ইমান জত নকৰো বাপাৰে গছডালত মই উ মই কেনেকে উঠিম জলফাই পাৰ কাৰণে কোনো পাৰি দিয়া মানুহ নাপাও নহয় সেইখিনি সময়ত
উম, উম। কিন্তু তুমি এটা আচাৰ ম এটা আচাৰ মই তোমাক ক সেইটো ল'ৰা ছোৱালীক খোৱাবা মই আনি খুৱাও এই যে আমলখি যে
অ,।
আমলখিৰ পতঞ্জলিৰ আচাৰটো আনিবা বহুত টেষ্টিও লাগে আৰু আমলখিৰ আচাৰটো বহুত ভাল,।
আমলখি আচাৰ মই ঘৰতে নিমখত ভিজাই থৈ দিছো আম কিন্তু নাখাই নহয় চলি,।
অ আমাৰ খাই আমলখি আচাৰ টো খা- খাই মই খাওঁ বৰ সোৱদ মানে পটঞ্জলিৰ পৰা আনিছো। আছিলো দেই বৰ আচাৰটো সোৱাদ লাগিছিল'। একো মছলাও বেছি নাই কিন্তু ভাল সেইটোয়ে খাওঁ এতিয়া বৰ্তমান কিন্তু মই আমৰ মানে চিজেন টাইম নাই ত
উম
দিনত আমৰ আচাৰ খাই এটা মানে মজা বেলেগ লাগে'। আমলখিটো বাৰু বনাই থোৱা ৰেডিমেড আনি খাই আছ আম মানে খাব মন যায় কেঁচা আম খাব নোৱাৰো কেঁচা আম'। খালে মানে কি দাঁত ইমান টেঙাই
গছৰে মানে আম কেইটা মানে একদম মচমচিয়া একদম ডাঙৰ ডাঙৰ মই মানে দুদিনমান যাক এপাৰ লৈ যাম বাইদেউহঁতৰ ঘৰত'। এই কাটি কিনে খাম দিয়ক গোটেই কেইটাই'।
অ অ আৰু লগতে পাৰিলে অলপ ফ্ৰেছ জলকীয়া লৈ আহিবা
অ মই ফোন কৰি দিম আপুনি আহি যাব।
উম উম গছত আছে ফ্ৰেছ জ্বালা কিন্তু মই মানে সেই য'ত গছত জলকীয়া লাগি আছে ছিঙিব যাব নোৱাৰো অলপ মানে ডাউনৰ ফালে,।
দিয়ক আমাৰ ঘৰৰ পৰাই গল জলকীয়াাতটো'।
উম উম তাকে সেই আচাৰ বিলাক থাকিলে ভাত খাই ভাল লাগে মই কিন্তু মানে ৰুটি বনালেও আচাৰ খাই ভাল পাওঁ আৰু কিছু মানে অ সৰিসৰো কিবা এনেকে পিচি পেলাই চাটনি এটা বনাই সেইটো আচাৰে হয় নে চাটনি হয় নে মই যি নাপওঁ
পুদিনাৰ লগত দিলেও ভাল লাগে তে হ'ব দিয়ক ৰাখো ভাত বনাও উ, উ।